এ আছো। তুমি?
অ খানা পিনা খালে নে নাই?
খালো তোমাৰ তিনিটা মানতে খালো।
খেলিব যোৱা নাই?
খেলিব আজি তোমাৰ নগ'লো এ কলেজৰ পৰা আহোতে দেৰি হ'ল যে।
অৱ মানে কি খেলা, তুমি কি খেলা?
ফুটবল খেলো।
অ
তুমি তোমাৰ আমাৰ এই ইয়াতে ষ্টেডিয়াম এখন আছে তাতে খেলো।
অৱ
তুমি?
অৱ মই ফুটবল মইয়ো ফুটবলে খেলো। এয়া
তোমাৰ জোতা চোতা পিন্ধি খেলা‌ নে খালী ভৰিৰে?
জোতা চোতা পিন্ধি খেলো উম।
খেলি থাকা খেলি থাকা। কৰ'বাত খেলিব চেলিব যোৱা নে?
খেলিব এবাৰেই গৈছিলোঁ। খেলিব এয়া চান্সে নাপাওঁ।
উম আমাৰ ইয়াত দেওবাৰে খেল হৈ থাকে বাজি মানে।
অহ
তোমাৰ চাৰি হাজাৰ, পাঁচ হাজাৰ এনেকুৱা বাজি খেলো মানে।
অহ
বাকি কিবা কৰি আছা নে এনেই আছা?
কৰা নাই তাকে বিজনেচ কৰিম বুলি ভাবিছোঁ।
অহ, কি কৰিম বুলি ভাবিছা?
জানো কি কৰো গাহৰি- চাহৰি পুহো নেকি।
দোকান- চোকান খোলা নহ'লে?
দোকান- চোকান অহ তাকে ভাবিছোঁ।
উম, ঘৰত ফালে এনে ঘৰতটো মাঁ, দেউতা, ভন্টিহোন আছে বা বা আছে চাগৈ?
উম
দোকান এখন খোলা?
তাকে
মানে এনে থাকি লাভ নাই আজিকালি গম পোৱা? এনে থাকিলে যেতিয়া মা পইচা উৰাই একো লাভ নাই।
সেইটোৱেতো।
বাকী তুমি এবাৰ এডমিশন ক'ত ল'লা?
মই আমাৰ ইয়াতে
অহ, এইবাৰ তুমি বি -বি এ ন?
বি এ অহ।
ই কিবা ফাৰ্ষ্ট ছেমিষ্টাৰ নে ছেকেণ্ড ছেমিষ্টাৰ?
আইয়া নহয় দিম
ডিমদি খালা অহ।
তুমি?
মই তোমাৰ এই মাছ বনাইছিলে আজি মাছ লৈছিলে যে
আচ্ছা।
বাকী মা-দেউতাহঁতৰ খবৰ- চবৰ ভালেই?
ভালে-ভালে অহ।
কি বেমাৰ হৈ হৈছে নেকি গা? অখোক নেকি? অহ ফাংচন -চাংচন খুব চালা চাবি এইবাৰ।
উম, ফাংচন চালো কেইখনমান।
উম, ময়ো চালো এইবাৰ- এইবাৰেই চাই- এইবাৰেই চাই বহুত ফাংচন চাইছোঁ এইবাৰ তাকে মোৰো জ্বৰ ছিলে। কেইদিনমান মান তোমাৰ দচ দিন মান ভালে হোৱা নাছিলে বেজী জ্বৰ চৰ্দি, তনছিল
চব হৈছে মানে?
উম, গা বিষ।
আচ্ছা।
তাকে যেনে-তেনে ভাল পাইছো আৰু আজি তিনদিনমান হৈছে।
আহ
চবতে এয়াই লাগে আৰু। চব পইচাই জ্বৰ হুনটো বা গল কেইটামান পইচা মান দুই হেজাৰ মান।
হয়, এইহপা পিল- ছিল বিলাক বৰ দাম যে।
বৰ দাম লয়। এটা বেজিত কিমান টকা পৰিছে তিনিটা নে চাৰিটা -চাৰিটা বেজি লৈছো।
অঁ।
কি কবা আৰু সেনেকুৱাই আৰু মানুহৰ জীৱন।
এনে বিজনেচ কোনটো কৰিলে ভাল হয়?
বিজনেছ চোৱা তোমাৰ যদি ঘৰৰ ওচৰত যদি দোকান চোকান নাই যদি ভাল হলচেল দোকান। দোকান এখন খোলা তাৰপিছত তোমাৰ এইফালে। নিজেও কিবা এখন হলচেল তোমাৰ মানে হলচেলখন এনেকুৱা খোলা
অ।
তোমাৰ ঘৰৰ পৰা অলপ দূৰে-দূৰে যদি সৰু-সৰু দোকান যদি খোলে এনেকৈ যে কিবা ঘুমটি টাইপৰ দোকান যদি খোলে। এনেকুৱা তুমি দোকান এখন। খোলা তোমাৰ তাৰপৰা নিবও আহিব পাৰিব তেতিয়া তুমি হলচেল দিব পাৰিবা সিহঁতক মানে।
অহ।
ধৰ ক'ৰবাৰ পৰা আনিলা তুমি সিহতক কি বিক্ৰী কৰিব পাৰিবা তাৰপিছত সিহতে আকৌ। আকৌ মানুহক বিক্ৰী কৰিব পাৰিব সেনেকুৱা হলচেল এখন খুলিব পাৰা। চাই ল'বা নহলে মানে দিগ- দিগদাৰ হ'ব এনেই পইচা খিন সোমিয়াই লাভ নাইতো চলিব নচলিব চাই লবা চবত ঘুৰি পাকি চাই লবা তুমি এনেকৈ খুলিব লাগিব প্ৰথম খুলি পেলাই তোমাৰ ওচৰৰ হলচেল দোকান খনত যদি ক'ৰবাত আছে সেইখনতকে অকমান কম ৰেটত তুমি দিব লাগিব তেতিয়া তাৰপিছত তেতিয়া তোমাৰ ওচৰত মানুহ অ তেতিয়া আহিব তাৰ ত পিছত তুমি লাহে লাহে কাষ্টমাৰ খিনিক বনাই লোৱাৰ পিছত। তোমাৰ হাতত অনাৰ পিছত বাকি চাকি কেইটামান দি মেলি তাছত তুমি লাহে লাহে দামটো এনেকে বঢ়াই দিয়া তেতিয়া তোমাৰ দোকান চলি যাব।
অহ
আৰু এনেও এনেকুৱা মানুহে মানুহে যে কিছুমান বস্তু চ কিনে সেইব সেই সেই সেনেকুৱা দোকান এখনো খুলিব পাৰা মানে এখনেই খোলা দুই দুইটাই কাম কৰিব দুইটা কাম চলি থাকিব হলছেলৰ খনো খোলা সেৰিঅ খোলা দুইটাই চলি থাকিব পাৰিব তেতিয়া নহ'লে এনে গাহৰি চাহৰি পুহিব পাৰা হাঁহ চাঁ হপুহিব পাৰা এতিয়া বিহু আহি আছে।
উম
পূজা আহি আছে কিছুমানে পূজাতো হাঁহ চাঁ খাই নহয়
অ। এনে পূজা কত চাব জাম আহিছিলি
পূজা বা তোমাৰ এনে গাঁৱতো চাম কৰবাত টাউনৰ ফালে ওলাই যাম চাগৈ
আহ
মই তোমাৰ তোমাৰ ট্ৰেক্টৰখন আনিম বুলি ভাবি আছো মানে।
কি কৰিব
এই ট্ৰেক্টৰ তোমাৰ এনেই হাল চাল বাবলৈ আমাৰ গাঁৱত মানে ইমান ট্ৰেক্টৰ নাই মানে মানুহে মানে। মানে বহুত তোমাৰ গৰু হালে দিয়ে হাল বাই যে
অ
ট্ৰেক্টৰখন আনিলেতো আমাৰ এইকণ এলেকাত মানে খেতি কৰা মানুহৰ মই দেখিছো মানে টেক- ডাঙৰ ট্ৰেক্টৰ কব গলে নাই আছে সৰু ট্ৰেক্টৰ খন আছে সেইখন সৰু ট্ৰেক্টৰাতো বহুত টাইম লাগে এবিঘা মাটি হাল বাওঁতে মই তাকে ভাবি আছো মানে ডাঙৰ ট্ৰেক্টৰ এখন ল'ম বুলি ভাবি আছো।
আহ
কেনে দেখানো হ'লো। বা নতুন এখনে খোলো মানে ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ লৈ পেলাই লাভ নাই বহুত বেয়া হয়। বোলে পিছত মই ভাবি অ মানে তোমাৰ বেয়া একেবাৰে হৈ নাযায় মানে বেয়া মানে বেমাৰ ওলাই থাকে তোমাৰ মই নতুন এখনে লম বুলি ভাবি আছো
আচ্ছা ধেই পইচা লাগিব নহয়
তাকে ভাবি আছো দুই লাখ টকা মান ডাউন পেমেন্ট দিলে আহিবনে
বেছি দিব লাগিব নেকি
পাঁচ মান দিব লাগিব চাগে ন কিমান এনেই ট্ৰেক্টৰৰ দামটো এনেই মোক বাৰ লাখ মান বুলি সাত বাৰ লাখ মান বুলি কৈছিলে
বাৰ পোন্ধৰ মানেই ল'বগৈ
ছেকেণ্ড হেণ্ড এখন পাইছো মানে তোমাৰ মহেন্দ্ৰ মাহিন্দ্ৰা। তোমাৰ চাৰে পাঁচ লাখ টকা গৈছে তোমাৰ হেৰি হৈছে কি বুলি। কিমান বছৰ হৈছে বুলি কৈছিল ৰখা পিছত মই সুধিলো মানে ট্ৰেক্টৰ চলোৱা মানুহক মানে
অ
আছে তোমাৰ আমাৰ অলপ ঘৰৰ পৰা দূৰ আছে।
অ।
ললে ছেকেণহেন ট্ৰেক্টৰ নলবা লৈ বহুত হেৰি আ ল'লে তুমি নতুন এখনে লোৱা।
অ। সেইটোয়েতো।
মই তাকে ভাবিছো নতুন এখনেই ল'ম নেকি
অ
নতুন এখন ল'ম বুলি ভাবি আছো এতিয়া কি হয় বা চাওঁ ৰখাচোন
অ নতুনখন হয় বাউ টকা বেছি যাব তাতকে ছেকেণ্ড হেণ্ড এখনে লৈ ভাল। বেয়া হৈ থাকিব ঘৰতে।
ফালে বাৰতে কিন্তু ট্ৰেক্টৰ খন ললে আমাৰ ইয়াত বাৰতে মানুহ বহুত পাম বাৰতে
অ।
তোমাৰ এতিয়া ট্ৰেক্টৰখন এনেকুৱা বাৰিষা দিনত আহিলে পথাৰত হাল বাম
উম।
যেতিয়া খৰালি দিন আহি যাব তেতিয়া তোমাৰ এইটো ট্ৰেইলাৰ লৈ পেলাই তোমাৰ মাটি -চাটি হেৰি কৰিব বালি চালি সেইবিলাক কৰিব পাৰি নহয়। সেনেকুৱাই কৰিম বুলি ভাবি আছো মানে।
অ।
কিবা ৰখাচোন।
বহুত খৰচ ন এটা তোমাৰ এযোৰ চেকা দামি বোলে আশী হাজাৰ মান পৰে বোলে।
ইমান দাম।
অ। এযোৰ চেকাৰ অ আকৌ মানুহক আকৌ যাৰ পৰা মা তি লম সেয়া লাগিব পইচা দিব লাগিব, তাকে এতিয়া কি হয় চাওঁ ৰখাচোন।
হ ন
বাকী তুমি কিবা এটা চোৱাচোন তুমি যদি কৰিব পাৰা।
মই এয়া সৰু হুৰা কামে কৰিব কথাা পাতি ইমান নাই না।
অ মানুহ সৰুৰ পৰাহে সদায় ডাঙৰ হয়।
উম।
সৰুৰ পৰাহে ডাঙৰ হয় ডাঙৰ পৰা মানুহ আকৌ সৰু নহয় নহয়।
সেইটোৱেইটো।
এনে ব্ৰইলাৰ চইলাৰ দোকান এখন খুলিব পাৰা কিন্তু।
হেই ব্ৰইলাৰ কাটিব নাজানো নহয় ইমান ভাল দৰে।
এদিন দুদিন নাজানিবা তাৰ পিছতো লাহে লাহে শিকিবা।
উম।
যদি তোমালোকৰ ঘৰৰ ওচৰত যদি ব্রইলাৰ চ্ৰইলাৰ দোকান নাই তুমি পোৱালি এটা লৈ হ'লেও ব্ৰইলাৰ দোকান এখন খো ব পাৰা
আহ। বৈলা কম ক'ত কম দামত পায়?
এইফালে মই আমাৰ গাঁওৰ ফালে তোমালোকৰ সেইফালে কেনেকোৱা কেজি চলি আছে?
আম এব দুশ চল্লিশ
অ আমাৰ এইফালে দুশ টকা চলি আছে। উম আৰু ঘৰৰ পৰা মানে তোমাৰ চাৰি -পাঁচ কিলোমিটাৰ মান হ'ব এই তাত তোমাৰ হেৰি চলি আছে এশ সত্ত সত্তৰ টকা
তাত কম গাম দেখন অ গোট আৰু ক। গোটা আৰু কমাৰ পাব।
অ গোটাটো কিমান পাই সেইটো মই সণে গোটা লোৱা নাই মানে এনেকুৱা।
অহ।
মানে মই তোমাৰ এই সিদিনাখন মাজতে আমাৰ ঘৰত। মানুহ আহিছিলে আলহী দুই কেজি আনিছিলো তোমাৰ।
অহঁ।
এশ সত্তৰ টকাকৈ লৈছিলে এই তাৰ পৰাই আনিছিলো দৰ এই যে মই কৈছো দূৰ জেগাতটো।
অ অ।
পাৰ তোমালৰ ঘৰ ওচৰত যদি বইলাৰ চ্ৰলাৰ দোকান খনে ব্ৰইলাৰ বা অকলে ব্ৰইলাৰ খনে খুলিলে নহয়। অ তাৰ লগত তুমি এতিয়া ব্ৰইলাৰ দোকান খনৰ ওচৰত। কিবা পেকেট দুটামান ৰাখা গুটকা চুটকা যদি ৰাখা তেতিয়া তোমাৰ ওচৰত মানুহ চানুহ ৰখিব।
অ।
এই ব্ৰইলাৰটো ললো এই মচলাটো একেবাৰে ইয়াতে লৈ যাওঁ বা আলু আলু নাই। পিয়াজচিনা ঘৰত এই একেবাৰে তাৰ পৰাই চুব বজাৰ লৈ বস্তু লৈ যাব পাৰিম তেতিয়া তোমাৰ চিন্ত নাথাকে।
উম।
সেনেকুৱা মানে চিষ্টেমটো কৰিব লাগিব।
সেইটোয়েটো।
বা পিয়াজ নাই ঘৰত আলু নাই এতিয়া তোমাৰ পৰা এই একেবাৰে তাৰ ৰখিম আৰু। ককো অমুক অমুক ৰখি যাম একেবাটা তাৰপা চব লৈ যাব পাৰিম আৰু।
উম।
এ এনেকুৱা কৰিব লাগিব মানে।
সেইটোতো এতিয়া হ'ব দিয়া ন।
অ হ'ব দিয়া মই তোমাক জনাম দিয়া ন।
অহ অহ অহ।